হেল্ল'।
হেল্ল'।
হয় কি খবৰ?
অ', আছো ভালেই তোমাৰ?
মইও খবৰ ভাল বাকী তুমি ক'ৰ পৰা?
মই গুৱাহাটীৰে হয় তুমি?
অৰিজিনেল গুৱাহাটী।
ওম অৰিজিনেল গুৱাহাটী তুমি?
মইও গুৱাহাটীৰ।
গুৱাহাটীৰ নেকি? ক'ত থাকা? অ', মালিগাঁওৰ মইও শান মই শান্তিপুৰত থাকোঁ।
শান্তিপুৰ মানে এইটো আমাৰ ভোটনাথ শান্তিপুৰ?
হুম?
ভুতনাথ শান্তিপুৰ।
ওম ওম শান্তিপুৰ।
ওচৰতে দেখোন।
অহ হ'।
কিবা কৰি আছে নেকি? চাকৰি কৰি আছে নে কিবা পঢ় পঢ়া শুনা কৰি আছে?
নাই, মই ডিগ্ৰী কমপ্লিট কৰিলোঁ। এতিয়া আছোঁ এনে ঘৰতে। অ কম্পিউটাৰ এপ্লিকেশ্যন আছিলে। বি চি এ।
বি চি এ।
ওম। তোমাৰ তুমি কি কৰা?
মোৰ বিজনেজ।
অ' কি বিজনেছ কৰা নো?
চিপচ্ ষ্ট'ৰ।
হুম চিপচ্ ষ্ট'ৰ। আচ্ছা
হয় হয় হয়। এইটো আজাৰাত আছে।
আজাৰাত? অ' মই আজৰাতে আছিলোঁ আগতে।
কোনটো ইউনিভাৰ্চিতি পঢ়া?
তাতে পঢ়ি মই দনবস্কত। উম উম।
কেতিয়া কমপ্লিট হ'ল?
মোৰ লাষ্ট ইয়েৰ।
অ' যোৱা বছৰত।
উম।
ত' এতিয়া কিবা জবৰ কাৰণে কি কৰা নাই নে কিবা আৰু পঢ়িব চাগে?
মানে পঢ়া নাই বাৰু। জব চাওঁ, মানে চাই আছোঁ আৰু। পোৱা নাই এতিয়ালৈকে ভালকৈ
তোমাক কেনে টাইপৰ লাগে? মানে মই মানে নেক্সত মন্থৰ পৰা কনচেট আৰম্ভ কৰিম। আজৰাতে কলচ আৰম্ভ কৰিম
আচ্ছা।
কেনেকুৱা মানে তোমাৰ কম্পিউটাৰ পাছৰে। বাকী কম্পিউটাৰ বি চি এ ৰে ন?
হাম বাকী এতিয়া মোৰ তাতটো বাৰু এক্সপিৰিয়েঞ্চ নাই। তো ফ্ৰেছাৰ্জ হয় এনেই অলপ অ'। সেইটো প্ৰেছাৰৰ কাৰণে।
বাকী লাঞ্চ কৰিলা?
লাঞ্চ কৰিলো আ। তুমি কৰিলা?
অ' মই জাষ্ট কৰি আহিলো।
আচ্ছা। অম্বুবাচী মেলা চাব যোৱা নাই?
অশছে মা আজি ৰাম
অ', আজি খতমেই হ'ল
আজি ফটো মালাই চাগে ৰাস্তাটো খালী হ'ব চাগে
মই গৈছিলো। পৰহি
কেতিয়া কৈছিলা।
পৰহি গৈছিলো।
পৰঠ দিছ ন কাল লগবত তমাৰ ঘৰ কোন কোন আছে।
ঘৰত আছে মা দেউতা মই আৰু বাইদেউ দুয়জনী আছিলে বিয়া হ'ল তোমাৰো কোন কোন আছে।
মোৰ ঘৰত দেউতা আছে মা আছে ভাইটি মই আৰু গেত আছে সোৱং নথ
অ', বাকী তুমি কি মানে দেগি হা অ', দেউোতা অৰিজিনেল গুৱাহাটীৰ নহয়। নহয়, নহয়, ৰঙিয়াৰ হয়।
ৰঙিয়া
উম',
কিবা কৰি আছিলা কি কৰিছিলা?
অ', মই কৈছিলোঁ যে তুমি কি ডিগ্ৰী কৰিছিলা নেকি?
আৰু ডিগ্ৰী কৰিছে বিটেক অটমোবাইল অট কেট
আচ্ছা বি টেক ক'ত কৰিছিলা?
প ইউনিভাৰ্চিট বৰোদা গুজৰাট
যোৰহাট
গুজৰাত, গুজৰাত, বৰৰা পাৰোল ইউননিভৰ্চিটি
অ', অ, গুজৰাট। উম,
এইটো পাৰ্ট টাইমত কৰি আছো। জব প্ৰজেক্ট এটা চলি আছে। উশ দি আৱান্তি
দৃশীয় বান্তি
আৰু কোম্পানীৰ গাড়ীটো শুনিছে নে
অ', শুনিছো।
অ', তাৰ্জন তাৰজন তাৰ্জন অ', সেইটো কোম্পানীত কাম কৰি আছে। প্ৰজেক্ট চলি আছে। অ', সেইটো প্ৰজেক্ট চলি আছো, ম নি প্ৰজেকট আহ আহিব ছিক্স মান্থৰ প্ৰজেক্ট হয়।
চুপাৰ হেকাৰ ওলাব নেকি?
কি ক'লে?
ছুপাৰ কাৰ উলিয়াব নেকি আকৌ
আৰু চুফ কাৰো আছে। আ একুৱেলি মানে মই মে ভিতৰত ইণ্টেৰিয়াৰ ডিজাইন ক মই বনাওঁ। খুব বেষ্টাৰ বনোৱা চব বেলেগ বেলেগ পাৰ্টত আছে।
অ', অ, সি বহুত বস্তু
অভন্তি কোম্পানী মানে গাড়ী নবনোৱা সিহঁতে এতিয়া বৰ্তমান এই কেইটা বছৰ মানে সেইটো মডিফাই কৰিছে। মানে নতুন গাড়ী আৰু ওলোৱা নাই, নিউ মডেল চৰক ওলোৱা নাই এইবাৰ ওলাব মানে এইটো মাকত নাই গাড়ী নাই, চব বেছি আছে নহ'লে মডিফাই কৰি আছে ততে বাৰ সিহঁতে নেক্সট মান্থত কৰিব গৈছে নেক্স মান্থ নেকস মত মানেিজ হব মাৰ্টত নে নেস ই
আচ্ছা, টু থউজেড টুৱেণ্টিভেনতল
অ', যাবব গা
উম,
যেতিয়া হ'ব আমি যাব লাগিব, চব এমদাবাদ এমদাবাদৰ হেড অফিচ
আচ্ছা,
তাতে, মই গ্ৰেজুৱে্যন কৰিলো ন তাৰ পৰা কৰাৰ পিছত তাতে প্লেচমেণ্ট পাই গৈছিলো।
অ', কি বুলি কয় এইটো বাকী আৰু আগ বেলেগত কৰা নাই, মানে তাতে কৰি আছে আৰু এতিয়াও
কৰি আছো খব ভাল
অ',
ডাইৰেক্ট প্লেচমেণ্ট পাইছে। ৰিচি-ৰিচিপ মানে, আমাৰ চেলাৰি ফিক্স চেলাৰি নাথাকে না, আমাৰটো প্ৰজেক্ট চিষ্টেমত থাকে। এটা প্ৰজেক্ট কমপ্লিট হ'লে টুৱেণ্টি লেক্স দিয়ে আমাক।
অ'।
গ্ৰুপক দিয়ে, গ্ৰুপক। পাৰ পাৰ্চন নহয়, গ্ৰুপক, গ্ৰুপৰ ভিতৰত কেইজন বা আছে, মেক্সিমাম ছয়জন সাতজন থাকে। সিহঁতৰ মাজত ভাগাই দিব।
উম।
আৰু চাপ'জ কিবা খৰচা হৈছে, সিহঁতে খৰচৰ পইচাটো সিহঁতে দি দিয়ে আমাক।
আচ্ছা। বাকী, মানে, তেতিয়া কিমান বছৰ হ'ল তোমাৰ? কৰিব, তাতে থাকিব।
বেছি ক'ত বেছি। মইতো প্ৰজেক্ট ৱাইজত আছোঁ। ওৱাকম হম ত এজ এ প্ৰজেক্ট ৱাইজ। মোৰ টো অটগেট চফ্টৱেৰ আছে। প্ৰ পচনটো তো তে বহি বহি ডিজাইন বনাই থাকো। মানে সিহঁৰ নিজৰ এটা আইি বনাই দিছে, আমি কি ডিজাইন বনাই আছো আমাৰ চিনিয়ৰ কেটা চাই থাকে। কিবা ভুল হ'লে মাক কৰি দিয়ে লাইন মাৰি দিয়ে সেইটো আকৌ ৰিপয়াৰ কৰিব লাগে ডিজাইন বনাব লাগে। গাড়ী হয় ন এইটো। আৰু কিবা বিলডিং নহয় কিবা ইট চিমেণ বনাই দিলো ভাল লগা নাই ভাঙি আকৌ কৰি দিও বল গাড়ী তেনেকোৱা নহয় না, ওৱান টাইম ধুনীয়াকে ড্ৰ কৰি আহিব লাগিব। চিত্ৰ হৈ আহিব লাগে।
সেইটো হয় ষ্টাৰ্টিঙৰ পৰা বনাবলৈ।
অ', সেইটো কথা এটো মাৰ ফাৰ্ষ প্ৰজেক্ট হয় আগত মই আমাৰ ডিচিৰ পৰা আমাক কেইটামান ডেম' বনাব দিছিলে ডেম' বনাত পিছতে মানে, এইটো পাৰ পাৰ্চ মোক বনাব দিছে, এজন এজনক অকলে বনাব দিছে দুই মাহ টাইম দিছে মোক বনাব কাৰণে। যাৰ যাৰ চিলেক্ট হৈছে সিহঁতক গ্ৰুপত বনাই দিছে, বাকী কেইটা চিলেক্ট হোৱা নাই সিহঁক ওলাই দিছে।
তোমাৰ এইটো মানে ৱৰ্ক ফ্ৰম হ'ম ক'ব গ'লে।
এইটো ৱৰ্কিং হোমে হয় এতিয়া বৰ্তমান আমাৰ টিমত সাতজন মানুহ আছে। অসমৰ পৰা দুইজন। আৰু তিনিজন তোমাৰ দেল্হী আৰু একজন তোমাৰ উত্তৰাখণ্ড।
আচ্ছা।
আৰু এটা কৰ'ৰ পৰা সেইটো নাজানো। সেইটা বেছি মানে অনলাইন নাথাকে সি। সি মানে ডাইৰেক্ট যি প্ৰজেক্ট কৰে, ডাইৰেক্ট কম্পানীত দি দিয়ে মানে গ্ৰুপত চেয়াৰ নকৰে সি।
অ', অকলে লোৱা নাই।
এ কিবা বেলেগ টাইপৰ মানুহ হয়।
উম।
আৰু চাপজ কিবা খৰচা লাগে, কিবা চফ্টৱেৰ আপডেট কৰিব লাগে। কিবা লেপটপ বোলে কিবা বেয়া হৈ গল সেইবিলাক খৰচা বধৈ দি দিয়ে সিহঁতে। ৱাই ফাই ৰিচাৰ্জ কৰিব লাগে। এইবিলাক দিয়ে। মানথলি টেন থাউজেণ্ড দিয়ে এটা।
তেনে দিলে ভাল বাৰু কথা নাই। কিন্তু আজিকালি ৱৰ্ক ফ্ৰম হোম নাপায়েই
না ৱৰ্ক ফ্ৰম হোম আছে। মোৰ তাত দোনীয়াৰ মোৰ তাত দুনীয়াৰ আছে ভৰি আছে।
আছে যদি দিবা নহ'লে, মই নিজে বিচাৰি আছোঁ ভালকে পোৱা নাই। হেল্প কৰি দিবা আৰু অ' আছে টো।
লেপটপ আচ যদি ত এটা আছে তোমাৰ ইংলিছ কেনেকে স্পিকিংটো কেনেকে ভাল ফ্লুৱেণট
ঠিকে হয়, ফ্লুৱেণটে হয়।
ঠিক আছে। যদি মানে এইটো কামটো হ'ল তোমাৰ কেনেকে কোৱাচোন আমাৰ ইণ্ডিয়াত যিমান হস্পিতেল আছে-আছে নে নাই প্ৰাইভেট হস্পিল।
উম।
তাতে ৰিচিপশনত মানস কেটা বহে, ৰিচিপশ্যনিষ্ট কেইটা।
উম
আমেৰিকাৰ তাতে মানে প্ৰাইভেট হ্প কেইটামান আছে সেই ততে ক হয় এই যোনকাল ু সং আছে সতো লাইনৰ লগত কথা পাতি থাগে বহুত মানুহ আছে যেি ফোন কৰিলেচিভ নক কলটো্ৰসফাৰ হৈ যায় কিবা এটা হৈ যায় যাতে কি হ'ল তাৰ কামটো হল তোমাৰ কোম্পানী কোম্পানী মানুহৰ লগত কথা পাতি সিহঁত গোটা লৈছেটো কি কামটো কৰব কাৰণ যদি আপোনাৰ হেলত যিমান আছে সেই কাম কৰিব তাৰ মাজত কিা কোনোবা অনলাইন বুকিং কৰিব বিচাৰি আছে অনলাইন অনলাইন প্ৰচেছ যি হ'ব আমাৰ টম কৰি দিম তোমাৰ গাঁৱ এনেকে কথা পতা হৈছে সিহতৰ লগত সহঁতে এটা বৰ্তমান কোম্পানীৰ নাম এ আই বৰ্ এইটো কোম্পানীটো বৰ্তমান তমান দিল্লিত আছেই লাগিলে বস্তু পঠাই দিম তাত মানে সটোয়ে ডিউটি দহটাৰ পৰা ৰাতিপুৱা তিনটাৰ লগত ডিউটি আছে মই আহি থাকিব কথা পা পেচেণ্ৰ লগত ক ডিচকা কৰি গ্ৰেজুয়েন পছ লাগে
গ্ৰেজুৱেশ্যন মোৰ আকৌ চাৰ্টিফিকেটখন পোৱা নাই নহয় এতিয়ালৈকে
হ'ব তুমি কৈ দিলে হলা দেখাই দিবা
আচ্ছা বাকী এনেই তেনেকুৱাত আকৌ টুৱেলভ পাছৰ আছেনে নাই তোমাৰ তথা
মানে
মানে যদি এতিয়া মোডাত চাৰ্টিফিক এইেইখন হয় ন যদি বাই চান্স সিহঁতে যদি নামাই নিলে যে গ্ৰেজুৱেশ্যনটো পাছেই লাগিব ত' তেতিয়াতো মই টুৱেল্ভ সেইটোতো দিব নোৱাৰোঁ
আত্তি নাই আপত্তি ন সিহটোন আপত্তি নাই তুমি খালি ক'বা যে কি মোৰ গ্ৰেজন কমপ্লট হৈ গৈছে যোনটো গটৰ চফ নল বাকী সিহঁতো তম চফ বিচাৰে যদি দেখাই দিবা লাষ্টাৰ চাৰ্টিফিকেট আছে তোমাৰ লগত
আছে সটো
অ এইটো দেখাই দিলো হ'ল সিহঁততে বিশ্বাস কৰ মই ৰেফাৰেঞ্চ কৰি দিম ন আৰু চাপোজ তুমি ভাবা যে যেতিয়া ক্লায়ণ্টৰ লগত কথা পাতি বাা সেইটো কিব প্ৰব্লেম চব্লেম হৈছে এটা হস্পিটেলৰ পৰা এটা পেকেজ এটা দিয়ে তুমি জানা চাগে
উম উম
সেইটো পেকেজটো তুমি মানে উঠাব পাৰা ক্লাইন্তৰ ওপৰত তাক বুজাই চুজাই তুমি উঠাব পাৰা ভাল হয় তোমাৰ মানে এটা পেকেজত তোমাক বনাছ টেন থাওজেণ্ড যে দিব সিহঁতে চব ডলাৰৰ হিচাপৰ হ'ব না ইণ্ডিয়ান মানিটো নহয় তুমি ভাবা যে কি এক মাহত বলে তুমি দছটা পেচেন্ত পালা দছটাৰ ডেইলি পেচেণ্ট কম কৰিব গৈ তাৰ মাজত তুমি বোলা এদিন বোলে এটা পেচেণ্ট পাইছা বোলে মাহত বোলে দছটা পেচেণ্ট পালা দছটা পেচেণ্টোৰে কিবা পেকেজ লৈছে দ
হুম
সেই কোম্পানীয়ে যোনটো হস্পিটেল কোম্পানী আছে সেইটো তোমাৰ এটা ইনচেণ্টিভ এটা কমিশ্যন দিয়ে এটা পেছেণ্টক টেন থাউজেণ্ড দে দহটা পেছেন্ত হলে এক লাখ টকা পাই গ'লা উম আৰু যেতিয়া তুমি টো কামত সোমাবা তোমাক হয়টো ট্ৰেইনিং চেইনিং দিব গুগল মেটত বুজাব কামটো কি হয় নহয় কিবা এনেকুৱা ডাউট থাকিলে সুধিবা মিটিঙত সেইটোৱে কথা
আচ্ছা তোমাৰ দহ মিনিট হ'ল চাগে এইটো মই কৰোঁ নেকি এইবাৰ